হেল্ল'!
হেল্ল'! হেল্ল'!
হেল্ল'!
অ', কি খবৰনো?
অ', ভালে তোৰ কি খবৰ?
আছোঁ, আছোঁ আৰু ভালে। এতিয়া কি কৰি আছা পিছে?
এ, মই এনেই বহি আছোঁ মানে গৰমৰ কাৰণে। তই কি কৰি আছা? তই কি কৰি আছা?
মই এইমাত্ৰ মানে, মই কঁঠাল খালোঁ এইমাত্ৰ। এতিয়া এনেই বহি আছোঁ আৰু ফেনৰ তলত।
অ', অ', অ', কচোন।
উম। বাকী মানে এনেই কথা এটা সুধবা কাৰণে ফোন কৰিছিলো মই।
অ', অ', কওঁ। অ', অ', আছোঁ দে।
মোৰ মানে কিবা কলেজৰ ইনটাৰণচিপৰ মানে প্ৰব্লেম চলি আছে।
অ'।
এনেকে মানে কিছুমান টপিক মানে আমি আলোচনা কৰি আছো আৰু ত' সেইটো কাৰণে মানে কিছুমান টপিক কেইটামানৰ কথা সুধবা কাৰণে ফোন মাৰছিলোঁ আৰু।
অ', কওঁ।
মানে আমাৰ যিটো ধৰ আমাৰ ইক' ছিষ্টেম মানে পৰিৱেশৰ তাৰে ওপৰত কিবা মানে মন্তব্য দিবি নেকি? কি বুলি ভাবা মানে মানে আমাৰ
পোৱা নাই, হেল্ল'! কি বুলি, কি কৈছা?
হেল্ল'!
অ', অ', কওঁ কি কৈছা?
আমাৰ মানে কলেজত এটা ইণ্টাৰ্ণশ্বিপ প্ৰক্ৰিয়া চলি আছে মানে।
অ অ।
তাত মানে আমাৰ মানে পৰিৱেশৰ ওপৰত মানে আমি প্ৰজেক্টত কাম কৰি আছো। ডটেইলছ লগা আছে, মানে পৰিৱেশ মানে মানুহৰ মতামত কিবা
অ অ অ কওচোন বাৰু কি কবা লাগে ইতা মই?
পৰিৱেশটোৰ বিষয়ে অলপ কচোন বাৰু মানে কি বুলি ভাবা আমাৰ পৰি বৰ্তমানৰ পৰিৱেশ, আগৰ পৰিৱেশ আৰু মানে পৰিৱেশটো কি চেঞ্জ হৈছে মানে?
অ অ আচ্ছা সেইবিলাক, মানে এতিয়া প্ৰথম যদি আমি ক'ব যাওঁ পৰিৱেশ এতিয়া যদি পৰিৱেশ কাক কৈ ক'ব যাওঁ জিবিলাক আমাৰ ধৰক চাৰিওফালে থকা বায়ু পানী ম লগতে গছ-গছনি হওক বা জীৱ-জন্তু সকলো একেলগে যদি মিলাও তেতিয়াহ'লে সেইটোৱে এটা পৰিৱেশ গঢ়ি উঠে আৰু এতিয়া বৰ্তমানৰ পৰিৱেশটো কিছুমান ঠাইত মানে ঠাই বিশেষে মানে বেলেগ বেলেগ হৈ পৰিছে, এতিয়া কিছুমান ঠাইত অহ পৰিৱেশ বহুত মানে অতি মাত্ৰা বেয়া হৈ গৈছে, মানে ধৰ কিছুমান এতিয়া বৰ বৰ্তমানতটো বাৰিষা কাল সেইকাৰণে মানে কিছুমান ঠাইত বানপানী হৈছে। গোটেই খেতি বাতি খতি নষ্ট হয়, একদম পানী বাঢ়ি আছে উজনিৰ ফালে আৰু কিছুমান ঠাইত মানে তোৰ এই মানে বায়ু প্ৰদূষণ হৈ আছে। মানে প্ৰদূষণ বেছি হৈ আছে বৰ্তমান পৰিৱেশ ত আৰু।
উম উম।
এতিয়া ক'ব গেলি আৰু কিছুমান ধৰ এইয়া তোৰ গছ-গছনি কাটি কেনে এইবিলাক ব মানে বনাঞ্চলবিলাক ধ্বংস কৰি আছে, য'ত নেকি জীৱ-জন্তু বাস কৰে। তেওঁলোকৰ মানে বাস কৰা ঠাইবিলাক নোহোৱা হৈ যায় আছে লাহে লাহে। সেইটোৱে আৰু।
পলিউশনৰ ওপৰত মানে অলপ কিবা কচোন।
কিহৰ ওপৰত?
হেৰি মানে আমাৰ পলিউচনৰ ওপৰত।
অ মানে প্ৰদূষণৰ ওপৰত। অ অ অ বুজি পাইছো। এতিয়া ক'ব গ'লে আমাৰ বৰ্তমানৰ মেইন মানে সমস্যাত প্ৰধান সমস্যা বুলি ক'ব লাগিলে ধৰ প্ৰদূষণটো আহি পৰে। এনে প্ৰদূষণ টো কিহৰ কাৰণে হয় বুলি ক'লি এতিয়া আমি ক'ব পাৰোঁ যে গাড়ী-মটৰ বা জিবিলাক মানে তোৰ ধোঁৱা ওলাৱায় বা কল কাৰখানাৰ পৰা যিবিলাক ধোঁৱা ওলে লেতেৰা লেতেৰা সেইবিলাক ক কাৰণে হৈ।
কিন্তু এতিয়াতো ধৰ এম কি বুলি বুলি কয় তাৰ ইমান হেৰি উপায় আছে ধৰ যিবিলাক অহ মানে এয়া চৰকাৰেও গুৰুত্ব দিব লাগিব এই কিছুমান আইন বনাই দিব লাগব যি প্লাষ্টিক য'তে ত'তে পেলাবা নালগে, বা কি বুলি কয় আৰু লগতে গাড়ী-মটৰ কমকে চলাব লাগে, সেনেকৈও মানে পাৰে। আৰু উ কবাকেলি কি বুলি কম প্লাষ্টিকটো বেছি ব্যৱহাৰ কৰিব নালাগিব, প্লাষ্টিক ব্যৱহাৰটো এতিয়া বহুতে ধৰ আজিকালি চব মানুহৰ দেখা যায় যে প্লাষ্টিক ব্যৱহাৰ কৰে। সেইবিলাক ব্যৱহাৰ কৰো নালাগিব আৰু।
তেতিয়াহে ভাল এটা পৰিৱেশৰ মানে প্ৰদূষণমুক্ত হ'ব আৰু। ঠাইখিনি য'তে নহওক মানে
এতিয়া আৰু তাৰমানে আমাৰ পলিউচনটো ৰোধ কৰাৰতো উপায় বহুত আছে।
অ'।
এতিয়া তাৰে অলপ উপায়গিলাকৰ বিষয়ে অলপ কবিছো।
প, এতয়া মই ক'লোৱে নহয় যে আমি প্লাষ্টিকৰ ব্যৱহাৰবিলাক কৰিবা নালাগে বেছিকে। প্লাষ্টিকে এতিয়া বহুত মানে প্লাষ্টিক বস্তুটো মানে পট, পটকৈ মানে বেয়া হৈ নাযায় আৰু মানে উম, মানে আৰু প্লাষ্টিক এতিয়া য'তে, ত'তে পেলাই কাৰণে এতিয়া নদী হওক বা ধৰ থৰটো এতিয়া মাটিতে পেলাই দিলা পতকে বেয়া নহয় কিন্তু। ত, মানে প্ৰদূষণ হৈ যায় এটা প্লাষ্টিক প্ৰদূৰষণো এটা হৈ যায়। সেইকাৰণে মানে এইবিলাক ধৰ পেলাবা নালাগে আৰু মানুহে য'তে, ত'তে মানে ঠাই বিশেষে পেলাবা লাগে য'ত মানে পেলাবা দেই। তাতে পেলাবা লাগে আৰু লগতে তোৰ কি বুলি কাম অ, গছ-গছনি ৰুবা লাগিব। যিমান পাৰা সিমান তেতিয়াহ তোৰ বায়ু প্ৰদূষণ কমি যাব।
উম, উম।
আৰু এইবিলাক আমাৰ এতিয়া পানী প্ৰদূষণ হৈ আছে মানুহে জাবৰ-জোঁথৰ গোটেই পানীবিলাক য'ত যেনেকৈ পায় মানে লেতেৰা বস্তুবিলাক ডাইৰেক্ট এটা পানীত পেলাই দিয়ে বা নদীবিলাকত পেলাই দিয়ে। এতিয়া চাবা গেলি আমাৰ যিটো গংগা নদী আছে ইমান পবিত্ৰ স্থান বুলি আমি ভাবে, চবে ভাবে আৰু সেই গংগা নদীয়ে এতিয়া ধৰ কিমান লেতেৰা হৈ যায় আছে দিনক দিনে এইবিলাক চৰকাৰৰ গুৰুত্ব গুৰুত্ব দিবা লাগিব লগতে আমাৰ মানুহখিনিয়ও গুৰুত্ব দিবা লাগিব যাতে মানে চবৰে দায়িত্ব আৰু যাতে মানে চাফা কৰাৰ দায়িত্বটো চাফা হৈ কৰা চাফ চিকুণকৈ ৰখা দায়িত্ব চবৰে আছে। সেইটোৱে আৰু
যিবোৰ প্লাষ্টিকে বা বেলেগ বস্তু ধৰ আকৌ মানে পুনৰাবৰ্তন কৰিব পাৰি না।
অ'।
তাক মানে আকৌ কিবা এটা নতুন বস্তু
অ', অ', অ', অ', অ', অ'। অ' কৰিব পাৰে সেইটো কৰিব পাৰে, তেতিয়া হ'লি ধৰ প্ৰদূষণ মানে য'তে, ত'তে নেপেলাই যদি আকৌ সেই মানে পুনৰ যদি কিবা কৰিব পাৰে তেতিয়াহ'লে সেইটোতো ভাল কথা বাৰু।
উ, এইটো মানে চৰকাৰে অলপ মানে অলপ চকু দিয়াটো উচিত যদি ডাষ্টবিন সমূহত যদি মানে মানুহ বিলাকৰ যদি ডাষ্টবিনত যদি বস্তুটো পেলাই আমাৰ যিবোৰ মানে স্বচ্ছ ভাৰতৰ মানে নিকাশৰ কিছুমান বাহন ৰাতিপুৱা চাফা কৰে।
অ', অ'।
তেওঁলোক আকৌ সেই বস্তু এঠাইত পেলাই আকৌ তাৰ পৰা মে ৰি কৰি মানে পুনৰাবৰ্তন কৰিনে আকৌ বেলেগ নতুন বস্তু মানে কৰিব পাৰি।
অ', অ', সেইটো কৰিলে ভাল তেতিয়া
উম।
ধৰ প্ৰদূষণ মুুক্তও হৈ থাকিল বা আৰু বস্তুটো আকৌ মানে ব্যৱহাৰ কৰিবা পাৰি আৰু পাৰা যাব আৰু কিছুমান বস্তু সেইটোতো ভাল কথা বাৰু সেইটো পদক্ষেপ ভালে চৰকাৰৰ বাকী বিলাকতো এনেকুৱা গুৰুত্ব দিব লাগে।
এই বিদ্যালয় বা অন্যান্য কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ে আমি যাতে ইক চিষ্টেম কেনকে ভালকে ৰাখবা পাৰোঁ, তাৰ ওপৰত মানে অলপ মানে
গুৰুত্ব দিয়াতটো উচিত নহয় নে অ, তাৰ-তাৰ ওপৰতো গুৰুত গুৰুত্ব দিব লাগে, এতিয়া বিদ্যা মাৰ নৱ প্ৰজন্মখিনিক বা নতুন ল'ৰা ছোৱালীখিনিক মানে শিক্ষক-শিক্ষয়িত্ৰীসকলে শিকাব লাগে যি, মানে প্ৰকেংকা এখন প্ৰদূষণমুক্ত অ, মানে ঠাই গঢ়ি তুলিব পাৰো বা দেশ গঢ়ি তুলিব পাৰো। এতিয়া, মানে প্ৰদূষণৰ ওপৰতো আমাৰ ভাৰতৰ ভাৰত একদম মানে ওপৰত আছে বুলি ক'লেও মানে একদম হাই লেভেলত আছে বুলি ক'লেও ভুল নহয়, সেইকাৰ তাতে মানে প্ৰদূষণ মুক্ত মুক্ত দেশ এখন গঢ়ি উঠে, সেইকাৰণে আমি ভালকৈ শিক্ষা দিয়াটো উচিত। বা গছ-গছনি এতিয়া কিছুমান অনুষ্ঠান পাতি গছ-গছনি ৰুবা দিবা লাগে, বা য'তে-ত'তে ধৰ, প্লাষ্টিক পেলাব নালগে বা গাড়ী-চাড়ী গিলাক কমকে চলাবা লাগে, সেইবিলাক মানে ক'বা লাগবো যা হয়নে কলিহে এতিয়া ধৰ চবে শিকবো বা পিছৰ খিনি ভৱিষ্যতলে মানে আমাৰ এখন, মানে প্ৰদূষণমুক্ত দেশ হৈ পৰিব আৰু বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়েও ক'বা লাগব।
উম, উম,
মানে তোমাৰ কি বুলি ক'ম এতিয়া, হেল্থৰ প্ৰতিও গুৰুত্ব দিবা লাগব। দেহটোৰ প্ৰতি।
এতিয়া-এতিয়া পলিউচনৰ ফলত এতিয়া আমি বহুত বেমাৰ-আজাৰ হোৱা দেখা পাওঁ। এতিয়া কিছুমান অঞ্চলত ফেক ফেক্টৰী যি বিলাক ডাঙৰ ডাঙৰ ফেক্টৰী তাৰে প্ৰায় ওচৰ অঞ্চলবিলাকত মানুহবিলাক বিকলাংগ হোৱা দেখা যায়। এই পলিউচন ফলত।
অ, এতিয়াও হয়, এই কি কি বুলি কম তাই বাহিৰৰ ঠাই, এখন ঠাইতো মানুহৰ একদম ছাল তাল পুৰি দিয়ে, মানে ছালৰ বিভিন্ন বেমাৰ হৈয়ে লগতে কিছুমান ধৰ উশাহ-নিশাহ লোৱাতো প্ৰব্লেম হৈ আহে। উম, সেইবিলাক-এইবিলাক কিতাপ বুলি কি বুলি কম, মানে? এতিয়া ইণ্ডাষ্ট্ৰি সেইবিলাক নহ'লেতো ব-বৰ্তমান মানে নহয়ই, যিহেতু আধুনিকতাৰ যুগ সেই সেইকাৰণে মানে মই ভাবোঁ কি ইণ্ডাষ্ট্ৰবিলাকো হৈ থাকক মানে সেইবিলাক
এনেকুৱা এটা জেগাত হক, য'ত মানে ওচৰে পাঁজৰে ইমান মানুহৰ-মানুহৰ মানে ঘৰবিলাক নাথকে, মানে একদম খালী জাগাত যাতে পাতে আৰু, সেনেকোৱা কৰিবা লাগে। তেতিয়াহে মানুহবিলাক ধৰ বাচি থাক'ব।
এতিয়া আমাৰ ৰিচেণ্টলি এটা নিউজ এটা পাইছোঁ ইথানলৰ কোনোবাই মেঘালয়, নেকি অঞ্চলটো।
উম,
কোনোবা এটা ইথান'লৰ মানে ওচৰ মানে ওচৰ অঞ্চলটো মানে গোটেই বৰবাদ কৰি দিছে মানে।
অ,
উম,
মানে কি বৰবাদ কৰি দিছে?
বৰবাত মানে গছ গছ-গছনি তাৰ পৰা মানে বিভিন্ন কিছুমান আৱৰ্জনা ওলাই, ধোৱা।
অ,
সেই ধোৱাটো মানে গছ-গছনিত লাগি মানে, গছ গছনি মানে সেউজীয়া ঠাইত ক'লা হৈ যায়।
অ, অ', অ, অ, সেনেকোৱা হয় বাৰু, দেখা যায় কিছুমান বহুতত দেখা পাওঁ বাৰু কিছুমান নিউজ কিন্তু সেইবিলাক আচলতে মই কলোৱে নহয় যি মানে খালী জাগাবিলাকত কৰিব লাগে এনেকুৱা দুখবিলাক পাতবা লাগে তেনেকুৱা কৰি থাকিলে ভাল আৰু। মানে পৰিৱেশ সংৰক্ষণ অ এতিয়া পৰিৱেশ সংৰক্ষণৰ ওপৰত মানে আমি ভালকে গুৰুত্ব দিব লাগব তেতিয়াহে মানে ভাল এটা পৰিৱেশ পিছলে হ'ব আৰু এতিয়া ইমান বেয়া হৈ গৈছে লাহে লাহে।
এ এইটোৰ বিষয়ে আমি মানে বিদ্যালয় বা অন্যান্য কিছুমান অনুষ্ঠান অনুষ্ঠান-প্ৰতিষ্ঠানতে মানে ইয়াক অৱগত কৰিব লাগে।
অ।
তেতিয়া যাতে উঠি অহা প্ৰজন্ময়ে প্ৰজন্মখিনি যাতে জানে পৰিৱেশটো আমি কেনেকৈ ভাল ভাল কৰি ৰাখিব লাগে।
অ। সেইটোৱে আৰু দে কথা পাতি ভালে লাগিলে আৰু তোৰ লগত। আকৌ কেতিয়াবা পাতিম পৰিৱেশক লৈ। অ অ দে অ অ।